হেল্ল'
অ', নমস্কাৰ।
অ' নমস্কাৰ, অ কোৱা
কি কৰি আছা?
মই তোমাৰ এয়া এনেই আছিলো তুমি?
অ', খবৰ খাতি?
আছোঁ, আছোঁ তোমাৰ ভাল?
মইো আছো আৰু ভাল বেয়া মাজতে।
অ' অ' ঠিকে আছে বাৰ আৰু বাকী ঘৰত ভাল
ভালে, ভালে তোমালোকৰ?
অ' ভালেই ভালেই এতিয়া কেই তাক তাকে এনেই বহি বহি একদম আমনিয়ে লাগিছে কিবা এটা কৰিব পৰা হয়।
অ' মই মই নিজৰ বিজনেচ কৰিলো তো আৰম্ভ।
কি বিজনেছ কৰিছা তুমি?
এই তোমাৰ কাপোৰ দোকান এখন এনেকুৱা সৰুকে
অ' অ' মোৰ খিনি ময় ভাবি আছো অ' অ মোৰ
তাৰ ঘড়ী পেটি আঙঠি যি লাগে এভ্ৰিথিং মানে লোৱা বয়চৰ
অকল বয়জৰ হে ন গাৰ্লছৰটো নহয়?
নাই নাই লৰা মানুহ অকল হে।
অ' অ' ঠিকে আছে বাৰু এইটো কি বুলি কয় মানে ময় তেনেকুৱা ভাবি আছো অ' অ' মোৰ মানে এনেকুৱা এতিয়া মানে ক'ৰবাত যাবৰ কাৰণে ভাল কাপোৰ এটা লাগে তুমাৰ ইয়ালৈকে দেখিছা চাগে অৰুণাচলৰ এনেকে পোৱালীবোৰ ইমান ধুনীয়া আউটফিট এটা লগাই আহে, মোৰো ধৰ এনেকুৱা মন যায় হা।
আ, সেনেকা, সেনেকা ময়ো ইউনিক সেইবিলাক কাপোৰে আনি থৈছোঁ, আহেও মোৰ তাত অৰুণাচলৰ পোৱালী।
অ' আহেও ন? মানে
তোমাৰ, এই টাউনতে খুলিছোঁ যে ৰুমটো।
অ' অ' আচ্ছা। মানে আমাৰ ইয়াত তেনেকুৱা দোকান নাইয়ো যে
হে?
আমাৰ ইয়াত তেনেকুৱা দোকান নাইয়ো যে, সেইটো কাৰণে তেনেকুৱা এখন হ'লে ভাল হ'ব আৰু
হ'ল, মোৰ তোমাৰ চাৰিমাহ মানে হ'ল। চলি আছে কিন্তু, ধুনীয়া এতিয়া ভিডিঅ' চিডিঅ'বনাও মই, ইউটিউবটো দি আছোঁ। আৰু তোমাৰ, ইনষ্টাগ্ৰামত এনেকে ৰিলো দিওঁ। ডেইলী পষ্ট কৰি আছোঁ, এতিয়া মোৰ তোমাৰ আঠ হেজাৰ, চাৰে আঠ হেজাৰ ফ'লৱাৰ হৈ গ'ল ইনষ্টাগ্ৰামত।
চাৰে আঠ হেজাৰ ন? তাৰপিছত তেনেকে, ভিউৱাৰ্ছো ধুনীয়া যায় চাগে তোমাৰ?
গৈ আছে, গৈ আছে। ইউটিউবত মোৰ বেছি, ইউটিউবৰ পৰা মই পেমেণ্টটো পাইলো পালোঁ যোৱা মাহত। উম, ফিফটিন ফিপটিন পইণ্ট, ছেভেন কে ছাবস্ক্ৰাইবাৰ ইউটিউবত।
ফিপটিন পইন্ট ছেভেন কে ন? ইউটিউবত তে ঠিকে আছে। বাকী তোমাৰ তেনেকুৱা, মানে কিবা এনেকুৱা, চিট খালী হ'ব নেকি কৰিব পৰা?
তুমি মোৰ তা'ত চেলচমে এনেকা চে' মানে এতিয়াও কাপোৰ বেচিব কৰিব মানুহৰ লগত ভাল। ভাল ধুনীয়াকে কথা পাতি এনেকুৱা এটা ল'ৰা লাগে। এতিয়া তুমিহ ল' মই তুমি- কিবা কৰি আছা বুলি ভাবি আছোঁ।
অঁ', তুমিতো যা' অঁ',। তুমিতো জানাই মই আগতে মলতে কৰিছিলোঁ, তাৰপিছত অকণমান- পইচাটো কম হোৱাৰ বাবে মানে ঘৰ চলিব দিগদাৰটো, আৰু আজিকালি দিনত
উমঁ, এতিয়া মই অকলেই আছো মোৰ তা'ত ল'ৰা এটা দৰকাৰ আছে, কোনোবা টাইমত বহুত ভিৰ হৈ যায় সন্ধিয়া টাইমত।
অ', -অ', তেনেহ'লে তেম-তে ময়ো পাৰিম আৰু ন' সোমাব?
অঁ', -তুমি কাপোৰ-চাপোৰ দেখাই দিলাটো মই তোমাৰ বিলিং এনেকুৱা বিলৰ কাউন্টাৰত বহি থাকিম।
উমঁ-উমঁ।
তুমি ভালকে কথা-চথা পাতি লাগিলে ময়ো অলপ কথা এনেকে মিলাই কৰি দিম।
অ'।
লাষ্টত পইচাটো দিবৰ সময়ত মই সেই কাউণ্টাৰ ওচৰলে গুচি যাম।
অঁ', -তাকে, আৰু মইও তোমাৰ মানে কম্পিউটাৰটো শিকি থোৱা আছে ন'। অঁ', -তেন, অঁ', -বিল-চিল কৰি দিবলে অঁ', ধৰ অনলাইন-চনলাইন কৰা। সেইখিনি পাৰিম বাৰু।
তেনে আৰু সোমাব পাৰা মোৰ পৰা। তুমি কাইলে- কোন দিনা কোনোবা এইকেদিনত ফ্ৰী আছা?
মই তোমাৰ কাইলে বাৰু ফ্ৰী আছো অঁ', কাইলে তোমাৰ দেওঁবাৰ হ'ল নহয় মই ফ্ৰী আছোঁ।
কাইলে তেনে আহি যাবা।
অঁ', -অঁ', ঠিক আছে। মই কাইলে তোমাৰ- কেটাত, চাৰে এঘাৰটা বজাত তাৰ মৰ্ণিং পোৱাকে যাম।
অঁহ', আহিবা, মই তোমাৰ ন'টাপা খোলোঁ ৰাতি তোমাৰ চাৰে আঠটা, ন'টালেকে খোলোঁ। কেতিয়াবা দহ- দহটামান বজালেকেওঁ খুলি দিওঁ মানুহ ভিৰ থাকিলে।
অ' আচ্ছা' চব আউটফিট-
এ' নিজ-নিজৰে দোকান আউ সেইকাৰণে, অঁ' পায়, পাবা-পাবা চব পাবা।
অঁ'।
এনেকাই এইবোন মানে তোমাৰ যিটো এতিয়া টাইমত চলি আছে।
উম-উম।
মই সেইবিলাক এনেক-সেনেকা টাইপে কাপোৰ উঠাই আছো তোমাৰ জোতা বা চব।
মানে তোমাৰ এতিয়া তুমি ট্ৰেণ্ডিঙত ফ'ল' কৰি আছা কাপোৰবোৰ ন?
অঁ', যোনটো এতিয়া- চলি আছে বেগী পেন, বেগিছ এনেকা অভাৰ চাইজ চব।
অঁ'। মও মানে তেনেকুৱা বিচাৰি আছো এতিয়া মানে অনলাইনত চালে কিছুমান ছুটি আহে, কিছুমান- ডাঙৰ আহে। এতিয়া সন্মুখত চাই আহিব মানে চালে ভাল আৰু। বাকী শুনা না, মোক মানে তোমাৰ ভাল জোতা-
কা খনত নাছিলেও আমাৰ টাউনত সেনেকা দোকান সেইকাৰণে মই ভা' সেইটোৱে মাথা মাৰিলো।
অঁ', -অঁ', ঠিকে আছে। মোৰো মানে তেনেকুৱা এতিয়া- মানে জো' ভাল জোতা এযোৰ লাগিছিল। এনেকে এডি ডাছৰ চাম্বা তাম্বা তেনেকুৱা আছে নেকি?
অ' পাই যাবা। তোমাৰ, হেৰি চাম্বাৰটো তোমাৰ তেৰশ পঞ্চাছ টকা।
অ, তোমাৰ মাষ্টাৰ কপি নে?
উম, মাষ্টাৰ কপিয়ে, অৰিজিনেল ক'ত পাবা? ইমান কমত।
সেইটোয়েটো বাৰু, নহয় কিছুমানে এনেই ধৰা বনাই তেনেকুৱা ডিজাইন দি দিয়ে হয়? এইটোতো মাষ্টাৰ কপিতে ভালেহে। অ, অ।
এ, তুমি এহেজাৰ মান দি লৈ ল'ব পাৰিবা দিয়াহ। ল'লে, তুম তুমি বুলিহে দেই বেলেগক নিদো মই বাৰু এনেকে।
তাকেটো এ এডিডাছৰ মই দাম গম পাইছোঁ বাৰু বহুত বুলি।
উম, নহয় নহয় এডিডাছৰ অৰিজিনেল নহয় মাষ্টাৰ কপি।
তেওঁ মাদাৰ কপিৰে দাম বহুত হয় নহয়! সেইটো কাৰণে মানে, তাকে হ'ব বাৰু।
এ, হ'ব।
হ'ব বাৰু, সেইটোয়ে, মানে মোক এতিয়া ভাল ক'লা তোমাৰ তাত বেগী হ'ব নেকি? ক'লা বেগীত তাৰপিছত নীলা চেক চেক চাৰ্ট লাগিছিলে, তাৰপিছত আৰু চাম্বা হোৱাইট কালাৰ আৰু গ্ৰীণ কালাৰ
আজ আজিৰ মাজতে আহিছে, আজি আহিছে তোমাৰ এনেকা। টি চাৰ্ট আহিছে অভাৰ চাইজৰ, বেক উম বেক প্ৰিন্ট থকা অ'।
অ'বেক প্ৰিন্ট থকা তেনেকুৱা মো মানে লাগিছিলে, মই তেনেকুৱা মানে এইকেইদিনতে তোমাৰ ফুৰিব লে যোৱা হেৰি হৈ আছে টাৱাঙত।
অ'।
তাৰপিছত, তাত মানে ধৰ গ'লে ঠাণ্ডা চাণ্ডাও অকনমান বেছি হৈ আছে ন? তে সেইটো কাৰণে তোমাৰ এনেকুৱা হুদিত টাইপ অলপ আছে নেকি? মানে এনেকুৱা জেকেট টাইপ ভাল আৰু এষ্ঠেটিক।
পাই যাবা, পাই যাবা। মই এইয়া ঠাণ্ডা দিনতে আনিছিলো বাৰু তোমাৰ কালেকশ্য শ্যন আছে মই সেইখিনি, ভৰাই থোৱা আছে গুদামত।
অ, অ'ক তে কম দামতে পাই যাম।
পাই যাবাহ, চাব লাগিব আৰু দাম দাম টো যিমান লিখা আছে মইত মোক তুমি লগৰ দেখি মোৰ পৰা কমতো ল'ব পাৰিবা আৰু তাতকে তুমি তিনিশ চাৰিশ টকা এটা কমত দিব পাৰিম মই।
অ' এনেই তোমাৰ।
বেলেগক নিদিও কিন্তু বেলেগৰ দামটো দামেই দিব লাগিব যিমানটো লিখা থাকে।
অ' ফিক্স প্ৰাইচ ন।
উম। ঠিকে তেতিয়া। মই তোমাৰ মই ঘৰ চলাই আছো ন'। ক'ত তোমাক উলিয়াবই লাগিব আৰু বিজনেছহে সেইটোৱে মটলৱ।
বিজনেচ সেইটোৱে মোৰ এতিয়া ঘৰৰ। চলোৱা দায়িত্বটো পৰি গৈছে তাকে মানে এতিয়া পঢ়াটোও কমপ্লিট কৰ। ব পৰা নাই মানে পঢ়াটোও কৰি আছোঁ লগত ঘৰতো যা হাত খৰচ এটাও লাগে।
উম উম নাই তুমি মোৰ তাত সোমাই ল'ব পাৰিবা। চব জানি বুজি লোৱা কেনেকে কি কৰে।
অ' মানে মোৰ শুনা হা। মোৰ তোমাৰ ৰাতিপুৱা চাৰে সাতটাৰ পৰা তোমাৰ। মানে বাৰটামালৈকে মোৰ ক্লাছ থাকে তাৰপিছত মই ফ্ৰী আৰু। তাৰপিছত গ'লেতো হ'ব?
অ' অ'হ হ'ব। তুমি এদুম এ য়া আগবেলাতো ইমান ভিৰ নাথাকে। এটা-দুটাহে থাকে কাষ্টমাৰ। তুমি পিছবেলাটো হ'লে ভালেই হ'ব। পিছবেলা এনেও বেছি বেছি আহে, মোৰ তাত কাষ্টমাৰবিলাক।
অ' হ'ব বাৰু। তেতিয়াহ'লে তোমাৰ, মই পিছবেলাই যাম।
উম
উম। তাৰপিছত তুমি
তোমাৰ ক্লাছ কেতিয়ালৈকে আছেনো?
ক্লাছ মানে, মোৰ তোমাৰ শুনা হা- মোৰ অলৰেডি সত -তম হবলৈ হৈছে তোমাৰ ক্লাছটো কোৰ্চ মানে, মই আ - আই টি আই ইলেক্ট্ৰিচিয়ান কৰি আছোতো
অ'হ।
অ'হ। সেইটো কাৰণে সেইটোত তোমাৰ আৰু খুব বেছি হলে, পাঁচ মাহ -চাৰি মাহ এটা হ'ব।
অ'হ।
অ'হ। সেইটো তোমাৰ মোৰ কমপ্লিতে হৈছে আৰু। ধৰ তেনেকুৱাই ক'ব পাৰি আৰু। ট্ৰেইনিং এটা হ'ব। তাৰপিছত মই ধৰ, এনেই থাকিম। ত' এতিয়াৰ পৰাই তেনেকে কৰি থাকিলে, পিছলে আকৌ ধৰ মানে
বিহু বা এনেকুৱা পূজা-চোজা কিবা উৎসৱ আহিলে, ধৰ
উম
কিমান এনেকে তুমি মানে মিলাব লাগিব আও। সোনকালে আহিব লাগিব। অলপ টাইমিংত
অ' হ'ব। হ'ব। সেইটো বাৰু মই মিলাই দিম। সেইটো কাৰণ কলেজ অফ থাকিব না, সেইটো টাইমত।
উম। নহলে দিগদাৰ হয় ন, এনেকা বহুত ভিৰ হৈ যায় পূজা টাইমত।
উম। উম। গম পাইছোঁ না। ফেষ্টিভেল থাকিলে বাৰু সেই তাৰ মই আগতে টাইমটো ম টাইম, দৰকাৰ হলে নটাতে গৈ পাই যাম। খালি মানে মোৰ এইকেইদিন আ আই টি আই টো থাকে ন ৰাতিপুৱা, মই সেইটো কাৰণে যাব নোৱাৰিম।
দিয়া তুমি পিছবেলাই আহা। কথা নাই বাৰু। খালি উৎসৱৰ সময়ত এনেকে তুমি সোন কালে আহিবা আও।
অ' হ'ব বাৰু। ম সোনকালে যাম দিয়া। অ'হ। আৰু মানে মই, কি ভাবিছো জানা! তুমি এতিয়া, আ অৰুণাচলে এইটো চাইডে এতিয়া, মানে ধৰ যোনবোৰ পাহাৰীয়া এলেকা দেখিছা তোমালোকে, এতিয়া ধৰ মডাৰ্ণ যোনবোৰ ড্ৰেছবোৰ
অ'হ
হা। সেইবোৰ আমাৰ ইয়াত মানে মানুহবোৰে পিন্ধিব খোজে, কিন্তু নাপায়। ঘপককৈ। সেইটো কাৰ -অ' সেইটোৱেই অ'হ। কালেকশ্যনটো যদি তুমি ভালকৈ কৰিব পাৰা, তেতিয়াহ'লে তুমি এই- এইখন দোকানটো তোমাৰ টাউনৰ মাজত আছে ন, তোমাৰখন। তুমি অকমান মানে অলপ মাজলেও এনেকুৱা, দুখন দোকানলে ভাবিব পাৰা। ধৰা, এখনত মই থাকি দি দিলোঁ। এখনত তুমি থাকি দিলা
ফাৰ্ষ্টতে তুমি এন ভাবিম বাও। মই সেইটোও কৰিম ভাবিছোঁ। জোতাৰ দোকানখন এনেকে বেলেগকে দিম। আৰু কাপোৰৰখ -খন এনেকে বেলেগকে দিম বুলি ভাবিছোঁ।
উম। উম। মোৰ মানে এতিয়া কি হৈছে!
ভাল লগৰ এটা নাই তুমি এতিয়া চাইলোৱা কৰি পেলাই। উম, তাৰপিছত মই এনেকে কৰিম। এনেও মই এনেকুৱা মানে ভাবিয়ে আছিলোঁ, মাথাত ৰুম এটা ল আৰু ল'ম বুলি। মানে পুৰা ধুনীয়া চলিব এইটো, গেৰেন্টি মানে একো দোকান নাই আমাৰ ইয়াত।
উম, উম, আৰু শুনা না এই তুমি যে কৈছিলা তোমাৰ লোকৰ টাউনত মাটি আছে বুলি, মেইন টাউনতে।
অ', আছে আছে।
অ', শুনা তাতেই এইটো কি বুলি কয়, সেইটোতো তোমাৰ পুৰা মেইন ৰোডৰ লগতে হৈ যায় ন' অকমান, আৰুতো সে তেতিয়া, দোকান আছেই ভাল ভাল মই তুমি তাতে কৰি লোৱা। তেতিয়া মানে কি হ'ব
নাই এনেকে ৰুম তুমি বনাই পেলাই খৰচ বেছি হ'বগৈ। ফাৰ্ষ্টটো এনেকা ভাড়া ৰুম এটাই ল'ম।
অ', অ'।
নাই ঠিক নাই টাইমত কি কৰোঁ। মই তোমাৰ এইখন বেছিকে চলিলে মই সে মানে পইচাহে খেল আৰু চব পইচাহ হ'লে চব কৰিব পাৰি।
অ', সেইটো হয় বাৰু তুমি কোৱাটোৱে, যিমানে যি নকৰা কিয় মেইনটো তোমাৰ পইচাই।
সেইটোৱে এতিয়া চাই লওঁ, টাইমত মই তোমাৰ নিজৰ মাটিকণৰ ৰুমটো বানলে ভাড়া-চাড়া দিব নালাগে আৰু নিজৰ
অ', সেইটোৱে, চাই লোৱা এতিয়া কি কৰিব পাৰা তুমি, এতিয়া ধৰ কৰিব লাগিব সেইটোৱে কথা নাই নহয়, তোমাৰ, যেতিয়া এখন দোকানৰ পৰাই প্ৰফিট হৈ আছে, তে সেইটোতে থাকা পিছলে সেইবোৰ হেৰি কৰিবা মোৰো তোমাৰ তেতিয়াাহ'লে কাইলে ত' পৰা মই তোমাৰ যাও। গৈ পেলাই চাই কৰি মই যদি হয়, পৰহি পৰা মই তোমালোকৰ তালৈ গুচিয়ে যাম আৰু।
অ', তুমি আহি যাবা।
অ', তেতিয়া ধৰ তুমিও ধৰ কাম-চাম থাকিলে যাব পাৰিবা য'ত-ত'ত।
উম, এতিয়া পিছে ভাত-চাত খালা নে নাই?
মই ভাত-চাত খালো বাৰু, এতিয়া টাইমো হৈছেতো অলপমান। এই ভাত খাইে উঠি কি উঠিছো তেনেকুৱাতে ফোনটো আহিছিলে।
অ'।
অ'।
হ'ব আৰু দিয়া ন' পিছে। ময়ো তোমাৰ ভাত খাওগৈ, এই বাঢ়ি থোৱা আছে।
অ', অ', হ'ব বাৰু ঠিক আছে দিয়া, মই তোমাক অ', মই কাইলৈ পৰা যাম দিয়া।
উম, উম, দিয়া অ', হ'ব দিয়া।